হয় হয় শুনি আছোঁ
অ মই চিঞৰা শুনা পাইছে নেকি আপুনি
নাই নাই শুনা পোৱা নাই মই আপোনাৰ অকল মাতটো শুনা পাইছোঁ হয়
অ অ অ ঠিক আছে কি খবৰ আপোনাৰ
মই ভালে আছো দিয়া একদম ধুনীয়া খবৰ আপোনাৰ
অ মোৰো ঠিকে ঠিকে ভাল
হয় হয়
হা আপুনি দিনটো কি কৰিলে আজি
দিনটো মই আজোতো মই অলপ ফ্ৰী আছিলো তো মই অলপ দবা খেলিলো দিনটো।
কি কৰিলে? কি খেলিলে?
দবা খেলিছো দবা দবা যে চেছ।
অ', আচ্ছা আচ্ছা।
অ ', লগতে অলপমান কামো কৰিলোঁ হয়।
অ', হয়।
অ', অ' আপুনি কি কৰিলে? মই আপোনাৰ মহানগৰীৰ ওচৰৰে পজৰে থাকোঁ আৰু। হয় হয়। আপুনি কি কৰিলে আজি?
মই আজি ৰাতিপুৱা শুই উঠিলো। ব্ৰেকফাষ্ট কৰি ইন্টাৰভিউ এটা দিবলৈ গলো।
হয় হয়, হয় হয়।
এ, ইন্টাৰভিউটো দি ঘৰত আহি ভাত চাত খাই অলপমান ৰেষ্ট ললো। লগৰ এজনী ঘৰত আহিলে। কথা চথা পাতিলো মাকো অলপ সহায় কৰি দিলোঁ।
হয় হয়।
আৰু এতিয়া ফ্ৰী অলপমান।
অ', অ'। তাকে মানে আপুনি প্ৰথম আপোনাৰ কেৰিয়াৰত ধ্যান দিলে আজিৰ দিনটোত, আৰু লগতে আহি কিনে আপুনি অলপ বান্ধৱীৰ লগত সময় কটালে।
হয় হয় হয়।
হয় হয়, অ', আৰু আপুনি এ দৈনন্দিন জীৱনত মানে কিবা খেলা ধূলা আপোনাৰ আছে নেকি?
নাই বৰ্তম নাই নাই বৰ্তমান তেনেকুৱা একো নাই। এতিয়া মই ফুল প্ৰিপাৰেচনে কৰি আছোঁ, আপুনাৰ চাক কৰিৰ কাৰণে, চাকৰিৰ কাৰণে যোনবোৰ পৰীক্ষা হয় সেইবোৰৰ কাৰণে ৰেডি কৰি আছোঁ আৰু।
হয় হয়, আপুনি মানে পঢ়ি আছে আৰু বুলি ক'ব পাৰি আৰু সহজ ভাষাত ক'ব গ'লে, আৰু আপুনি অসম লোকসেৱা আয়োগ সেনেকুৱা ধৰণৰ কিবা প্ৰিপাৰচন চলাই আছে আৰু।
হয় হয় হয়।
হয় হয়, বহুত ধুনীয়া আৰু সুন্দৰ পৰিকল্পনা। মই আছোঁ বাৰু ময়ো চাকৰি প্ৰিপৰেচন চলাই আছো আৰু।
অ', চেম চেম জেগাত।
ছেম জাগাত হয় হয়, ছেম জেগাত। আৰু মই অলপ পি এইচ ডিৰ কাৰণে পঢ়ি আছোঁ আৰু, নেটৰ কাৰণে।
নেট দিছে আপুনি?
এইবাৰ দিয়া নহ'ল, যোৱা বছৰ দিছিলোঁ ডিচেম্বৰত অলপৰ কাৰণে নহ'ল আৰু।
অ', কি নহ'ল অলপৰ কাৰণে পি এইচ ডি নহল?
মানে জে আৰ এফ নহ'ল আৰু।
অ', নে এচিষ্টেণ্ট প্ৰফেচৰ ক্লীয়েৰ হৈছা?
অ', ক'ব পাৰি আৰু কিন্তু সেয়া কৰিতো নহ'ব আৰু নেটটোতো লাগে মিনিমাম।
আপুনি জেনেৰেল নে কিবা পে-হেৰিত আছে?
হয় মই ইউ আৰত পৰো আনৰিজাৰ্ভ কেটেগৰীত পৰো বাৰো যি নহওক এইটো আৰু হয় - হয়, আৰু লগতে
ঘৰ
মোৰ মানে লিটাৰেচাৰ ছাবজেক্ট
অ', মোৰো মোৰো মাষ্টাৰচ কমপ্লিট হৈছে, নেট ময়ো দিছিলোঁ ডিচেম্বৰত।
হয় - হয়
মোৰ ক্লিয়াৰ মোৰো ক্লিয়াৰ হোৱা নাই আৰু এইবাৰ ময়ো দিয়া নাই। চেম মানে কি কয় নিজৰ চাবজেক্টৰ পঢ়াখিনি আৰু অ', চৰকাৰী চাকৰি পঢ়াখিনি বহুত বেলেগ হৈ যায় ন'। ত' দুটা একেলগে কৰিব নোৱাৰি। সেইকাৰণে মানে এইবাৰ নিদিলো কিন্তু এএবাৰ বোলে ইজি আহিছিল বেয়াও লাগি আছে।
হয় - হয়, অ', ডিচেম্বৰৰ তুলনাত এইবাৰ মানে সহজ আহিছিল। এইবাৰ দিয়া নহল এইবাৰ দিয়া নাই মই চি চি ই খন দিয়া নাই এইবাৰ আপুনি দিছে নিকি? হয়, কেনেকুৱা হৈছে আপোনাৰ?
অ', ক্লিয়াৰ নহ'ব চাগে। মোৰ বেয়া হোৱা নাই বুলি ক'ব পাৰিম কিন্তু ষ্টিল মোৰ যদি বেয়া হোৱা নাই আগৰে পৰা যোনে বহুত আগৰ পৰা কৰি আছো তাহাঁতৰ মানে বিৰাট ভাল হৈছে মই বহুত শুনিলো কেন্ডিডেট ধৰি লওক মই এশজনৰ ওপৰতটো জানোৱেই বিৰাত ভাল হৈছে তাহাতে মানে বহুত পাব আৰু বুজিছে ত' তাহাতে এশ এশজনৰ ওপৰত যদি বহু এশৰ ওপৰতে পায় ধৰক এশটা এশৰে কাৰেক্ট লিখিছে তে অভিয়াচ কথা তাহঁতে ৰেংকৰ ভিতৰত পৰি যাব এইবাৰ ত' জানা মতে জানে ন' বহুত কম উম, চিট ওলাইছে এইবাৰ চেভেনটি এইটটা ওলাইছে। তাৰে চল্লিশটাই অকল আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে হয়। ত' এইবাৰতো চান্স নাই কাট অফ বহুত হাই যাব।
হয় - হয়, অ', কাট অফটো হাই যাব হয় যিহেতু পেপাৰখন ইজি আহিছে হয়
লৈছে নে?
মোক কচিং নিয়া হয় - হয়, মই পি ডাব্লিউত কৰি আছিলোঁ এতিয়া কৰা নাই কিন্তু এতিয়া নিজে পঢ়ি আছোঁ আৰু।
অ', কিমান কিমান বছৰ পঢ়িলে মানে?
মই তাতে ছয়মাহ মান পঢ়িছোঁ আৰু মই অনলাইন - অনলাইন মাধ্যমত পঢ়িছিলোঁ মই ছ
অ', অনলাইন ছয়মাহৰ কৰ্চো পায় নেকি এক এক বছৰৰ হ'ব লাগে।
নহয় মই ছমাহ পঢ়িছিলোঁ এক বছৰৰে আছিল মই ছমাহ পঢ়িছোঁ মানে
অ', কিয় কন্টিনিউ কিয় কৰা নাই পইচাটো অলৰেডি আপুনি দিয়ে দিছে নিশ্চয়।
হয় - হয়, তাকেই আৰু কেতিয়াবা এলাহ লাগে ন' সেইটো কাৰণে আৰু
চিলেবাচটো কামপ্লিট কৰি লওক তাৰ পিছত তাৰপিছত ৰিভিজনেদি মানে আপোনাৰ সহায় হব ময়ো আপোনাৰ পঢ়ি পিনেই দিছো মানে ৰিভিজন মাৰাই নাই বুজিছে ন' আৰু মই এইবাৰ এটা বস্তু ক্লিয়াৰ হৈছো যে ৰিভিজন আৰু চেল্ফ ষ্টাডি নহলে নহ'ব বিকজ বেলেগে পঢ়োৱাতো আৰু নিজে পঢ়াতো বহুত ডিফাৰেন্ট হয় বেলেগে পঢ়োৱাটো আপোনাৰ একবাৰ মনত থাকিব কিন্তু যেতিয়া আপুনি নিজে পঢ়িব নিজে অলপমান কিউৰিচিটিত অলপমান বেছি ডিপ যাব ন আপোনাৰ ভালকে টপিক মনত থাকিব আৰু।
হয়।
প্ৰিলিম্ছৰ কাৰণে নিজে পঢ়াটো বেছি ইম্পৰ্টেণ্ট হয়, মানে মই এইবাৰ এক্সাম দি পিনে গম পাইছো আপুনি আগতে দিছেনে এক্সাম?
মানে কিহৰ একজাম মই এনে আপোনাৰ মই। এছ এছ চিৰ এক্সাম বোৰ বেছিকৈ দিয়া যায় চি জি এলটো দিয়া যায় আৰু। সেনেকুৱা ধৰণৰ আৰু, কিন্তু মই এ পি এছ চিৰ ফালে ইমান মই এ পি এছ ছি তোমাৰ দিছিলো তোমাৰ পাহৰিছোঁ মই, তোমাৰ চেক ৰেটৰ দিছিলো এটা মই নামটো পাহৰিলো জে ডাব দিছিলো চাগে জে যে ই ই দিছিলো তোমাৰ জুনিয়ৰ এচিষ্টেণ্ট এডমিনিষ্ট্ৰেট কিবা এটা দিছিলো হয়। হয় হয়, অ অ, হয় হয় একে লেবেলত জানেই হয় হয়।
জোন কিবা এই বোৰত মানে এপ্লিকেচন দিয়ে। তাহাতে তাতেও দিয়ে, আৰু কি কয় ইউ পি এছ চি, এ পি এছ চিৰ কাৰণে যোনে প্ৰিপেয়াৰ কৰে নহয়, চবতে এপেলাই কৰে সেইবিলাকে মেইন মেইন খিলাৰী কেইটা চবতে থাকে।
হয় খেলুৱ এক এটাব্দ
সেইকাৰণে কোনো ভালে পোৱা নাই সেইকাৰণে।
উম, একদম গুৰুত্বৰ কথা কিন্তু।
উম আপনি এবাৰ এচ চি চি কাৰণে এপ্লাই কৰিছে।
এছ এছ চিৰ কাৰণে এইবাৰ চিৰিছেলটো কৰা নাই ৰ'বা, মই অলপ ডিচিপ্লিনত কৰি আছো বস্তুবোৰ মানে, সময়টো এটা দিব লাগিব মানে মই দে আৰু সময়টো এটা দিলে বেছি ভাল আৰু।
অ এতিয়া ক'ত সময় দি আছে।
ডাইনামিক হোৱাতকে মানে এটা ফকাৰিয়েটে। মানে এতিয়া সময়তটো তোমাৰ, নেটত দি আছো হয় হয়।
অ, ঠিকে আছে ডিচেম্বৰত ক্লিয়াৰ হৈ গলে ভাল হ'ব, আৰু এইবাৰ তো কি কয় গুৱাহাটী ইউনিভাৰ্চিটিত বহুত চিট ওলাইছিল।
অহ, এইবাৰ হয় হয়। হয় অঁহ।
স্প্ৰিং চেচনতো বহুত হল এইবাৰ অটম চেচনতো হৈ আছে এইতিয়া বৰ্তমান।
হয়।
হলে আগষ্টত ষ্টাৰ্ট হৈ যাব আপোনাৰ ক্লাছেছ বোৰ।
আহ অ।
আৰু জে আৰ এফ পাই জে আৰ এফ পালে তাতেতো ফৰ্টি ফাইভ থাউজেণ্ড পাই যদি, ভালেই চৰকাৰী। ভাল ক'ব গ'লে, চৰকাৰী চাকৰিত সোমালেও মিনিমাম ধৰক আ আপুনি একদম যদি সৰুতছে সৰু পোষ্টটো পায় আপোনাৰ টুৱেন্টি ফাইভ থাউজেণ্ড। ইয়াতে ডাইৰেক্ট ফৰ্টি ফাইভ থাউজেণ্ড।
অ অ, অ অ কিন্তু মই মোৰ যিকেইটা বন্ধু বান্ধৱ যদি ‌আছে সিহঁতে মানে এছ আৰ এফ পাই আছে তো সিহঁতৰ পৰাই মই অলপমান জিজ্ঞাসাটো আহিল আৰু মোৰ প্ৰতি বেট হলো, হয়। মানে জে আৰ এফৰ পিছত, দুবছৰৰ পিছত এছ আৰ এফ পাই চাগে মে' বি কিবা এনেকুৱা ধৰণৰ মানে চিনিয়ৰ ৰিচাৰ্চ ফেল'শ্বিপ সেনেকুৱা ধৰণৰ ফ জে আৰ এফ থাকে তাৰপিছত, এছ আৰ এফত মানে হেৰী কৰিব পাৰি আৰু।
হয় নেকি এছ আৰ এফ আৰু কিবা এটা স্কলাৰশ্বিপ হয়।
অ মানে জে আৰ এফটো বাঢ়ি যায় আৰু আপুনি যিটো পঞ্চল্লিছ বুলি ক'লে,, তাৰে পৰা বাঢ়ি যায় হয় হয়
ঔ
উম হম উম। তাকে মই সি পৰাই মানে সিহঁতে মোক গাইড কৰে বাৰু আৰু মোক অনুপ্ৰাণিত কৰে তুমিও অহা আমি একেলগে মানে সেনেকুৱা কৰিম মানে আৰু পি এইচ ডি কৰিম সেনেকুৱা ধৰণৰ
উম ক'ত কৰি আছে আপোনাৰ লগবোৰ?
গোটেই বান্ধৱ বন্ধু বান্ধৱী গোটেই কেইজনেই গুৱাহাটী ইউনিভাৰ্চিটি আৰু বিভিন্ন শাখাত মানে
অ বিভিন্ন শাখাত, মোৰো লগৰ এজনী সোমালে
হয় হয় হয়।
সেইকাৰণে গম পাইছো আৰু যে অ কমাৰ্চতে
কমাৰ্চত অ মোৰ মোৰ মানে কমাৰ্চৰ লগত সেনেকুৱা হেই নাই আৰু মানে
অঁ গম পাইছো। গম পাইছোঁ, কমাৰ্চটো পূৰা কমপ্লিটলি ডিফাৰেন্ঞ্চ লাইন হৈ যায় একদম।
অ', অ', কিন্তু মোৰ কমাৰ্চৰ লগৰ আছে বাৰু, মই আপোনাক পিছত ক'ম বাৰু।
অ', অ', বাৰু যি নহওঁক আৰু লগতে বয়স মোৰ পঁচিছ হৈছে।
অ', মোৰো। মানে মোৰ পঁচিছ হৈ যোৱা নাই, মানে হ'বহে।
হয় হয়। অ',। আৰু লগতে আপুনি দৈনিক কিবা আৰু শৰীৰ-চৰ্চা কিবা ব্যায়াম-চ্যায়াম কৰে নেকি, য়োগা? মেডিটেশ্যচন?
য়োগা মই কৰিছিলো। বাত আ বৰ্তমান মানে পঢ়াৰ প্ৰেছাৰত মই য়োগাটো এৰা গৈছিল। তাৰপাছত মই জিম ষ্টাৰ্ট দিলো। তাকো মোৰ এৰা গৈছিল কাৰণ পৰীক্ষাৰ আগমুৰ্হূতত বহুত ভাগৰ লাগে জিমত গ'লে।
হয়।
মানে স্পেচিয়েলি ৰাতিপুৱাই ইমান ৰ'দ ওলাল ন একেইদিন। ৰ'দত যাওঁ আহি আহি পিনে আৰু মানে গাতটো বেয়া লাগে ৰেষ্ট লৈ লওঁ মানে এনেকে নহয় তাৰমানে। কিবা এটা ইম্পৰ্টেণ্ট একজাম দি থাকিলে এনেকে মানে ফিজিকেল টচাৰ কৰি পিনে নোৱা নোৱাৰিলো মই, ত' মোৰ মানে বাদ এতিয়া গ'ল। বাত মই এতিয়া যিহেতু এতিয়া একজাম- চেকজাম গ'ল, মই এতিয়া আকৌ কণ্টিনিউ কৰিম। কিন্তু একেইদিনো মই মানে কণ্টিনিউ কৰিব পৰা নাই। আপোনাক মই মাত্ৰ ক'লো নে নাই বা মই ইন্টাৰভিউ দিব গৈছিলো আজি!
অ', কৈছিলা, কৈছিলা পোন প্ৰথমতে কৈছিলা হয়।
এইবোৰৰ কাৰণেও মই মানে সেইটো পা-পাঁচ তাৰিখে পাঁচ তাৰিখে গ'ল একজাম। আজি ন তাৰিখ। ত' মই এতিয়া লৈকে মানে লাইনত আৰু আহিব পৰা নাছিলোঁ, আজি মোৰ গ'ল একজাম। ত' মই কালিৰ পৰা আৰু কণ্টিনিউ কৰিম জিম।
অ', অ', ঠিকে আছে বাৰু, বহুত ভাল পৰিকল্পনা। ময়ো আপোনাৰ দৰে মোৰো অসুবিধাৰ সন্মুখীন হৈছো আৰু মানে যোৱাবছৰ পৰীক্ষা দিব যায়, মোৰো চব এৰা গ'ল মানে শৰীৰৰ ফালে। তথাপিও মানে দৌৰিব-চৰিব যাওঁ আৰু কেতিয়াবা।
মানে মই ভাবো যে, ইতি এইখিনি সময়ত যদি আমি এইখিনি বয়সতে যদি আমি কিবা এটা কিবা, কিবা এটা ভাল জাগাত সোমাই যাব পাৰো- পিছলৈ তাৰমানে মানে আমি বডীটো বনাব বেছি টাইম নালাগিব, শৰীৰটো বনাব আপোনাৰ বেছি টাইম নালাগিব। দুইমাহ-তিনিমাহ কণ্টিনিওৱাছ যদি আপুনি ভাল খাই, ভালকে টাইম দিয়ে এই দুই-তিনি মাহত আপোনাৰ আৰু অলপমান হ'লেও চেপত আহি যাব। একবছত ধুনীয়া ফিট হৈ যাব আপুনি। বাত ইখিনি সময় মেইন, ইখিনি সময়ত যদি আমি চব কৰিবলৈ যাওঁ এটা এটা জাগাতো নহ'ব, নহ'ব। সেইটো কাৰণে অলপমান এৰা ধৰা চল কৰি পেনে হ'লেও মানে কম্প্ৰমাইজ কৰি পিনে হ'লেও, নিজৰ গলটো এচিভ কৰিব লাগিব।
হয়, হয়। অ', কিন্তু মই আকৌ এনেকে ভাবো, মোৰ প্ৰাচপেকটিভ অলপ বেলেগ ধৰণৰ। মই মানে একঘণ্টা সময় শৰীৰ চৰ্চাত দিওঁ আৰু!
একদম ভাল কথা কৈছে, এইটো কিন্তু বহুতে কৰে। বাত
অ', আৰু আধাঘণ্টা এটা মানসিক শান্তিৰ হয়-হয় আধাঘন্টা এটা মানসিক শান্তিৰ মানে নি নিজকে সময় দিওঁ আৰু দিনটোৰ দেৰঘন্টা এটা। বাকী মই বাক কী কামবোৰ কৰোঁ আৰু লগতে, এনেকে মানে বেলেঞ্চ কৰি আগবাঢ়ি যা হয়, হয়। আপুনি ঠিকে কৈছে, আপোনাৰ কথাটো ঠিকে আছে।
মোৰ নহয়। নাজানো, মোৰ কিয় মোৰ আগৰ পৰাই মানে এনেকুৱা যে মোৰ ধৰক আগত এটা একজাম আহিছে, মই কৈছো ন! একজামৰ এক মাহ আগলৈ মই কৰি আছিলোঁ, কিন্তু এই একমাহত মানে মোৰ বহুত খেলি-মেলি হ'ল। মানে মোৰ ভয় লাগি গ'ল যে আহিল একজাম। কিমান পঢ়িবলে আছে তাৰ পিছত মই জিমত গ'লেও মানে সেইটো টেনচন হৈ থাক মোৰ ইমান ফুৰিব আছে মই ইয়াতে আছো তাৰ পিছত ঘৰত যাই পিনে যোৱাত তে যোৱাতো টাইম লাগি যায় গৰমত ৰেষ্ট লোৱাত তে গৰমত ৰে মানে বহুত টাইম তেনেকে গুচি যায় খোৱা খিনিও এতিয়া জিম কৰিলে খোৱা খিনি এক্স্টাকে নিজৰ কাৰণে বনাব লাগা হয় ঘৰৰ মানুহে ইমান চাই নাথা সেইটো কাৰণে ঘৰত কি আৰু তেল দি পেনে বনাব বস্
তেনেকে ত নোৱাৰি ন খাব ত নিজৰ কাৰণে আৰু একস্টাকে বনাব লাগিব কিবা ফল মূল খা যদি নিজে কাটিব লাগিল সেখিনি সেইবিলাক কৰো তে কিমান টাইম গুচি যায় মানে একেলগে সেইটো নোৱাৰি দুটা মেইনটেইন কৰিব কিন্তু আপুনি যোনটো কৈছ তেতিয়া ইয়েছ এক ঘন্টা দিব পাৰিম মই যদি ঘৰতে কৰিলো হয় মেবি মোৰ ভাল হল হয় কিন্তু